হেল্ল' কি কৰি আছা?
মই এনেই গান শুনি আছিলোঁ।
ৱা
তুমি কি কৰিছা?
মই এনেই অকমান আহি চাহ জলপান খাই পিনে বহি আছোঁ ৰ'বা।
অ', মোৰ মই হিন্দী গান শুনি আছোঁ।
অ'।
মই এই খোজ কাঢ়িব গৈছিলোঁ।
ক'ত?
বহুত দিনৰ মূৰত, এনেই মেগজিনৰ ফলে।
অ', অকলে নে?
অকলে নহয়, আজি বহুত দিনৰ মূৰত এই স্কুলৰ লগৰ কেইটাৰ লগত গৈছোঁ।
হয়।
একদম অ'। অ', ভাল লাগিছে।
বহুত দিনৰ মূৰত লগ পালে, কি ভাল লাগে।
উম্।
স্কুলৰ ফ্ৰেণ্ডৰ, অ', স্কুলৰ লগ বিলাক। কথাই বেলেগ।
হয় দিয়া, একেলগে টিউচন যোৱাৰ পৰা স্কুলত একেলগে বহাৰ পৰা
উম্। স্কুলত পুৰা পুৰি দহ বছৰ একেলগে থকা যায়।
অ', হয় দিয়া, এতিয়াতো চব ব বলি গৈছে, আগৰ দৰে একো হৈ থকা নাই।
হ'লেও, কিছুমান দুই এজন ৰখি যায় ন।
অ', সেইটো হয় কিন্তু আকৈ লগৰ মানে বন্ধুত্ব খিনি একে হৈ থাকে।
উম্, সেইটোৱে মেইন। কাম, ব্যস্ততা চবৰে বেলেগ বেলেগ হৈ যায় আৰু।
হয় দিয়া, ঠিকে কৈছা।
তুমিও হৈ যাবা।
সেয়ে ময়ো। কাম চাম পালে হৈ যাম চাগে বৰ্তমান তো ঘৰতে আছো।
অ', কেনেকুৱা কাম বিচাৰি আছা।
যেনেকুৱা তেনেকুৱা কাম পালে হ'ল আৰু মানে ঘৰত থাকিব ইচ্ছা নোহোৱা হৈছে।
ঘৰত বহি বহি আমনি লাগি যায় ন।
অ', এতিয়াটো কলেজো নাই ন সেইকাৰণে মানে ইচ্ছাই নোহোৱা হৈছে। কাম এটা কৰিলে তেতিয়া পইচা, কম চে কম পইচাটো আহি লাৰি থাকিব পাৰিম ন।
উম, নিজৰ পইচা থাকিলে ভালেই।
অহ।
কিবা এটা কৰিব পাৰি
ফুৰিব পাৰি তেতিয়া আৰু পাৰ্মিচন লৈ থাকিব নালাগে ঘৰত।
সেইটোৱে মেইন।
উ' আমাৰ কাৰণেটো সেইটোৱে মেইন এতিয়া।
পাৰ্মিচন, এই নাই পইচা থাকিলেও পাৰ্মিচনটো ল'বই লাগে আৰু
হয় বাৰু সেইটোতো থাকিবই আৰু
তথাপিও এটা সাহস আহে।
উম।
আগবাঢ়িব কাৰণে
সেইটো হয়।
পিছে ক'ত যাম বুলি ভাবিছা এনেই তোমাৰ সপোন
সপোন বোলে খালে আৰু কি ক'ম ইমান সপোন আছে। এইবাৰটো, এইবাৰ অৰুণাচল যাম বুলি ভাবিছোঁ।
অহ মোৰো বহুত ভাল মন আছে মানে, ভাল লাগে ঠাইতো ইমান ধুনীয়া ফটো ভিডিঅ' এইবিলাকত দেখি দেখি মানে, বেছি আগ্ৰহটো বাঢ়ি বাঢ়ি গৈছে একেবাৰে
উম'। আৰু কিমান আগৰ পৰাই শুনিহে আছিলোঁ। এতিয়াটো আমি যাব পৰা হৈছোঁ। ত এবাৰ যাব পাৰিলে ভাল লাগিলে হয় আৰু
উম, আহ যাব পৰা যাই।
গুৱাহাটীৰ পৰা অৰুণাচললৈ ট্ৰেইন যাই ন।
ট্ৰেইন নচলে নহয়।
নচলে নেকি।
নচলে বাছ চলে।
অহ।
বাছ যাই। আৰু তুমি গাড়ী ভাড়া কৰি লৈ যাব লাগিব। প্ৰাইভেটকে গ'লে।
আচ্ছা।
প্ৰথমে সূৰ্য উদয় হোৱা ৰাজ্য আমাৰ ভাৰতৰ আমাৰ ওচৰতে আছে।
অ', হ'লেও আমি এতিয়ালৈ যাইয়ে পোৱা নাই।
দেখা পোৱা নাই, যাই পোৱা নাই।
চব হ'ব ৰবা, লাহে লাহে সপোনবোৰ।
উম।
পিছে তাত এতিয়াটো হম?
এখোজ এখোজকে।
অ'। এতিয়া চাগে তাত লেণ্ডস্কেপ হৈ আছে ন পাহাৰবোৰ যে। খহি আছে বৰষুণৰ বতৰ ন!
উম, ভূমিস্খলন।
ভিডিঅ' বোৰ দেখি কেনে বেয়াই লাগে।
উম, তাকে একেবাৰে এনেকে গাড়ী বিলাক গৈ থাকে গৈ থাকে হঠাতে একেবাৰে একদম খীৰ খীৰাই পাথৰ মাটি একেলগে মানে পৰি যায়। কিছুমানতটো গাড়ীৰ ওপৰতে পৰি যায়।
বহুত ডেঞ্জাৰ ন এই হেৰি মনচুনত যোৱাটো।
উম, এতিয়া বাৰিষা বৰষুণৰ একদম পানী। বৰষুণো বেছি হয় ন।
উম।
সেইকাৰণে
আৰু লাহে কৰি পিছে বৰফ কেতিয়াৰ পৰা পৰি পৰে তাতে জানা নেকি?
বৰফ তোমাৰ অ', নৱেম্বৰ মানত পৰে নেকি? নৱেম্বৰ মানৰ পৰা ষ্টাৰ্ট হয়। তাৰপিছত ফেব্ৰুৱাৰী মাহত বেছি হয়। মাৰ্চত বেছি হয়। এপ্ৰিলত লাহে লাহে কমিব লয়। এপ্ৰিলৰ পৰা লাহে লাহে বৰষুণ আৰম্ভ হয়।
অ', সেনেকে কমি যায় আৰু।
উম, বৰষুণ পৰিলে বৰষুণ পৰিলে বৰফবিলাক গলি যায় ন!
তাৰে মানুহবোৰ বা কেনেকে থাকে ইমান ঠাণ্ডাত। আৰু ইমান বৰ একেৰাহে বৰষুণ দি থাকে ন।
উম, সিহঁতৰ অভ্যাস হৈ গৈছে।
অ', এতিয়াতো অভ্যাসে হৈ গৈছে।
মানে যোনটো জাগাৰ যেনেকুৱা মানে সেই বতৰ হয় সেইটো বতৰৰ লগত মানুহখিনি এই মানে অভ্যাস হৈ যায়। এতিয়া আমি এতিয়া এইখিনি গৰম বা এইখিনি বৰষুণ তেনেকে সহ্য কৰি আছো। বেলেগ যদি কোনোবা সেইখিনিও মানে অসহ্য পাব।
অ', ঠিকেই কৈছা তুমি।
উম।
তাকেই আৰু আমি এইখিনিয়ে গৰমতে আমি সহ্য কৰিব নোৱাৰো আৰু বেলেগ বেলেগ ঠাই আছে তাতে কিমান গৰম হয়।
অ'। ৰাজস্থানত কি গৰম হয় তাৰে মানুহখিনো তেনেকেই থাকে।
অ', আৰু আমি এদিন দুদিন যদি তাত থাকো আমি নিজে স্কিনে কলা পৰি যায়, কিন্তু আকৌ তাৰে মানুহ যিবোৰ থাকে সিহঁত হেটো মানে ঠিকে থাকে।
উম, সিহঁতৰ সেইটো মানে অভ্যাস হৈ গৈছে।
উম, নিজে নিজে এডজাষ্ট হৈ যায়।
উম, সিহঁতে আহিলে ইয়াতে এতিয়া বহুত ঠাণ্ডা পাব আমি যিটো গৰম মানে সহ্য কৰি আছোঁ।
অ',
কাৰণ সিহঁতৰ তাত বহুত গৰম ন' ইয়াতে এইটো ক কম গৰম পাব।
উম,
আৰু ঠাণ্ডাৰ ঠাণ্ডা জাগাত থকা মানুহ বিলাক আৰু ইয়াতে বহুত গৰম পাব
উম,
কিন্তু ভালো পাব যে ৰ'দ পাইছোঁ।
অ', অৰুণাচল চাইডে এ ৰ'দো বেছি নপৰে নেকি কিছুমান ঠাইত?
অ', অ', সেনেকুৱা হয় চাগে মই ভালকে নাজানো। কিন্তু মানে ৰ'দ বহুত কমি থাকে। যেতিয়া দিয়ে মানে তেতিয়া মানুহ বিলাকে বহুত ভাল পায়।
উম, তোমালোকে কেতিয়া যাবা? মোকো লৈ যাবা দেই।
অ', অ', অ', তোমাক লগ ধৰিম দিয়া। এতিয়াতো এতিয়াতো মানে পচিবল নহয়। অকমান টকা পইচা জমা কৰিব লাগিব, তাৰ পিছত যাব লাগিব।
হ'ব বাৰু, এতিয়া বাৰু যায় কেনে লাভো নাই।
উম, বৰষুণ কমক বাৰিষা কালতো যাওক।
উম, তেতিয়ালৈতো পইচা জমা হৈ যাব।
অ', ঠাণ্ডাৰ দিন আহিলে আচলতে ঠাণ্ডা আৰু গৰমৰ যোনখিনি মাজৰ বতৰ
উম,
সেইখিনিত যাবা লাগে। কিন্তু তেতিয়া এটাই হেৰি থাকে থাকে যে বৰফ পোৱা নোপোৱা সেইটো তোমাৰ মানে ভাগ্যৰ কথা হ'ব আৰু
অ', তোমালোকে তেনেকে যাবা নেকি নেকি? নে বৰফৰ টাইমত যাবা?
অ', চাওঁ, বৰফৰ টাইমতে যোৱা ভাল হ'ব নেকি।
অ', মইতো বৰফে দেখা নাই আজিলৈ।
অ', বাৰু সেনেকুৱা টাইমত গ'লেই হ'ব দিয়া। তোমাক তোমাৰ ইচ্ছাটো পূৰণ কৰিম।
অ', ধন্যবাদ দেই। পিছে কিমান মান পইচা পৰিব জানা নেকি?
উম, পোন্ধৰ মান পৰিব। দশৰ ওপৰত যাব মানে পোন্ধৰ মানটো লাগিব, গাড়ীতে যাব তোমাৰ পাঁচ ছয়মান
অ', সেইবোৰোতো পাহাৰে হয়। তাতেতো অহা যোৱা প্ৰব্লেম হয়।
গাড়ীত পাহাৰীয়া অঞ্চলত গাড়ীত বহুত পইচা যায়।
উম।
তাতে আমাৰ উম থাকাতকে বেছি তোমাৰ গাতত হয়। গতিকে গাড়ীৰ ওপৰত হা হ'ব দছৰ পোন্টোযাবই আৰামছে।
হ'ব বাৰু পইচানো কি আমি ফুৰিবৰ কাৰণে হেনো পইচা হে কৰো।
উম। নিজৰ উম নিজৰ সুখী য়ে সুখ আৰু।
উম।
নিজৰ সুখী ৰাখাটোৱে আচল সুখ।
একদম ঠিক কথা কৈছা তুমি।
আজিকালিটো জানেয়ে। মা হতকো হা